হেল্ল
অ কি কৈছিলা কাটা গৈছিল নেকি ফোন
অ এ পানী খাব গলো ৰবা হেৰি কি বুলি কয় মানে চব বস্তুতে তোমাৰ অ বাহিৰতে মানে স্কপটো বেছি কিহৰ কাৰণে ন আমাৰ ইয়াতে কিয় স্কপ কম
মানে আমাৰ একচুৱেলি আমাৰ ইয়াতে তোমাৰ অসমত মানে আমাৰ গুৱাহাটীত যদি অসমত যদি গুৱাহাটীতে কওঁ মানে সেনেকা তোমাৰ সেই লেভেলত নাই কোম্পানী নাই বুজি পালা মানে তোমাৰ কোম্পানী যিবিলাক ভাল ভাল কোম্পানী আছে চব তোমাৰ ক'ত আছে জানা বেংগলোৰ চবতচে বেছি কোম্পানী পাবা
অ অ হয় কিন্তু মই মই মাজতে পাইছিলো বেংগলোৰ অফাৰ এটা ভাল চেলাৰি পাইছিলো অ বেংগলোৰ কলগত ত
কলকাতাটো কম আছে বাৰু কলকাতাতো পাবা আমাৰ অসমৰ ছাইতো বহুত বেছি আছে কলকাতাত মানছো বাৰু মানে চবতচে বেছি পাবা তুমি বেংগলোৰ মহাৰাষ্ট্ৰ আৰু তোমাৰ আহ কলকাতাতো পাবা বাৰু দেল্লী চেল্লীত বেছি পাবা সেইবিলাক জেগাত বেছি
আৰু বেছিভাগ তোমাৰ এই
এটা কথা কওঁ শুনা মানে তোমাৰ ধৰি লওক আমাৰ বেছি আমাৰ অসমৰ কেইটা বিলিয়নৰ কিবা বিলিয়নৰ নাম শুনিছা নেকি তুমি নাই শুনা ন মুকেশ আম্বানী হক আদানী হওক আমাৰ টোতেল ভাৰতৰ টোতেল ওৱান নাইটি এইট টা বিলিয়নৰ আছে হা তাৰে ভিতৰত এক নম্বৰ দুই নম্বৰত আদানী মুকেশ আম্বানী বিলাকো আছে তাৰে এশ পাঁচ তোমাৰ বিলিয়নৰ গুজৰাটতে আছে ভাবা এশ পাঁচ ত গুজৰাটত আছে আৰু তাহাতে তোমাৰ গুজৰাট তৰ মানুহবিলাকে আমাৰ অসমৰ নামেই নাজানে ক'ব গলে সঁচা কথা কয় যদি
এ আৰু তোমাৰ এটা কথা কিন্তু চাবা কিন্তু আ যিকোনো কুম কোমপানী হওক বা কিবা হওক বেছিভাগ কিন্তু বিহাৰী মানুহে থাকে আক
উম সেইটো হয় বাৰু ত মানে অসমত মানে অ আৰু অসমত নাই এনেকোৱা মানে অ সেইটো হয় বাৰু
মই এতিয়ালে যিমান কেইটা কোম্পানী কৰিলো হা ফাৰ্ষ্ট কৰিলো জেছৰ মিটাৰ কোম্পানী। তাতে তোমাৰ মেনেজাৰ। তাৰপিছত মেনেজাৰৰ এচিতেন্ত, মেইনটেনেন্সত মেনেজাৰ। ত' যোন মেইন মেইন তিনিজন মেইন মেইন চাৰিজন আছিল চাৰিজনে বিহাৰী। অকললে ইচ্ছাো অসমত আছিল বাকী অ' এইচাৰ বিলাক কিন্তু অসমত থাকে বাকী। মেনেজাৰ মেনেজাৰ আষ্টেণ্ট চি মেইন মেন গ তেতিয়া মানে চব বিহাৰীয়ে থাকে, তাৰপিছত পুৰবিতো তোমাৰ যোন মেনেজাৰ আছিল। তাৰপিছত মে প্ৰডাকচন মেনেজাৰ যোন আছিল। গোটেই কেইটা বিহাৰী আছিল আৰু এতিয়া যত কৰি আছো তাৰেৰো আমাৰ। আমাৰ লাইনৰ হেড হেড জন হ'ল বিহাৰী চিওজন। বিহাৰী আমাৰ মেইন চুপাৰভাইজাৰ তিনিজন হ'ল বিহাৰী। চব বি মানে বাহিৰা মানুহে লৈ আহে, কেলকাতা বেংগালৰ উৰিষ্যা।
অ' সেইটো হয়, মানে ধৰি লোৱা তুমি। উম।
যোনবিলাক মানে অসমৰ মানুহে সিহঁতক মানে সেই আৰু এমপ্লয় পষ্টত ৰাখি থৈ দিয়ে আৰু। মেইন কাম বিলাক কিন্তু এই বিহাৰী বিলাকৰ দ্বাৰাই কৰে কিন্তু আমাক মানে। এ' অসমৰ বিলাক চব সেই নৰ্মেল বস্তুত থাকে আৰু এম্লয় বস্তুত। থাকে যদি ইচ্ছাৰ অ বস্তু থাকে আৰু এইচ ডিত থাকে অসমীয়া মানে অসমৰ বিলাক আৰু কিছুমান।
উম।
এইটো বস্তু।
আচ্ছা আৰু মানে এইটো কি বস্তু জানা মানে আমাৰ অসমত মানে তোমাৰ এনেকুৱা। টেকনলজি ঠেকনলজি নাই, এনেকুৱা মানুহ নাই এনেকুৱা ডাঙৰ ডাঙৰ মানুহ যিবিলাক। ধৰি লোৱা সতে নিজৰ এটা কোম্পানী হেৰি কৰিব ডাঙৰ কোম্পানী যিটো পুৰা। দিয়া যাব এনেকুৱা লেভেলৰ কোম্পানী নাই আমাৰ ইয়াতে বুজি পালা? এ' পুৰৰবিতৰ কথা কওঁ পুৰৰবিততো আমাৰ গোটতে অসমতহে চলে বাহিৰতো নাযায়েই। পোৰৰ বিজলিত পোৱা তুমি আমুলটো ধৰিলোৱা আমুলটো আমুলটোতো অল ইণ্ডিয়া হয় নে নহয় সেনেকুৱা এটা বোৰ কথা আৰু। যা আমুলটো ধৰি লোৱা মেইন সেইটো বছ বেলেগ জেগাত আছে, আমাৰ ইয়াতেও চলি আছে বাৰু আমুল ব। আমাৰ তাৰ পৰাই তো এয়াতে সেনা মিলিবা ইয়াতে। প্ৰডাকচন হয় বাত মেইন হেদ অফিচতো বেলেগ জেগাত ন যিমান যি নহওক। এ'সেনেকুৱা মানে এনেকুৱা আমাৰ তাতে নাই আমাৰ গুৱাহাটীত বুজি পাইছ মানে ইমান টেক কোম্পানী নাই।
পৰবীৰ কিন্তু হেড অফিচ তোমাৰ। অ' মই জানাম ডাঙৰটো হ'ল আমাৰ ইয়াৰেটোৱে তাৰপিছত শিলচৰৰ এটা আছে ডাঙৰ। উম, তাৰ পিছত আৰু আৰু ক'ত আছে গম নাপাওঁ বাৰু ইটাই গম পাওঁ ডাঙৰ।
মেইনলি পৰহীৰ মালিকতটো অসমৰে আৰু আমাৰ অসমৰে হ'ব চাগে।
অ' অসমীয়া হয় চাগে মই গম নাপাও কিন্তু। তোমাৰ এম এম ডি যোনজন, এম ডি জনো। বিহাৰী হয়, মালিক চালিক কোন হয় মই ইমান গম নাপাও বাৰু। হ'বও পাৰে নহ'বও পাৰে। কিন্তু মই এতিয়া যত কাম কৰি আছো। শ্বেয়াৰত থাকে ইমান ডাঙৰ কোম্পানীৰ মালিক। অকলে অ থাক মই এতিয়া যাম কাম। উম, মই কাম কৰ তাৰে মালিক আছে তিনিজন, তিনিজনে বাহিৰত হয়। অসমত নোৱাই আক।
আচ্ছা তাতে বাহিৰতো এইলপ মানে কাম ফেকটৰী আছে আৰু মানে ইণ্ডাষ্ট্ৰি আছে প্ৰজেক্ট আছে।
অ।
উম মানে অসমত ধৰি লোৱা আৰু বাজেটতটো অকমান কম মানে জাগা আছে মাটি আছে। সেইকাৰণে এইবিলাক কৰে আৰু অসমত।
অসমত অ অসমত জাগা আছে বহুত জাগা আছে আৰু। চাৰিআলিৰফালে হওক বা মানে এইটো চাইডৰ কথা কৈছো মই তোমাক। অ আমিন গাঁৱৰ পৰা এইটো চাইডত। আ তোমাৰ বহুত জাগা আছে। আৰু বহুত জাগা মানে মাটি এ। মানে পথাৰৰ মাটি চাতি বিলাক লৈ মানে এইটো চাইডে বহুত জাগাত কোম্পানী বনাই আছে।
উম মানে সেই সে কৰি আছে আৰু আমাৰ ইয়াতে।
গুৱাহাটী যিতো এয়াৰপৰ্টো কি ধুনীয়া কৰিলে দেখা পাই চা না নাই।
এ বা চাইছোও তাত। তাত গৈছিলো মই কাম কৰিব হেৰি কাম তোমাৰ এইটো। ফাউণ্ডেশচন হামত গৈছিলো ত।
এয়াৰপৰ্টত গৈছিলা। ফাউণ্ডেশনৰ কাম মানে কি কেনেকুৱা টাইপৰ কাম।
যে কাম কৰিছিলো মই চুইমিং পুলৰ কামত।
উম।
চুইমিং পুলৰ কোম্পানী এটাত সেইটো কোম্প। পানী মানে চুইমিং পুলৰ কাম কৰে আৰু ফাউণ্ডেছনৰ কাম কৰে ফাউণ্ডেছনৰ মানে হেৰি তোমাৰ এইটো। অ এই পানী চানী যে পৰি থাকে চুইমিং পুলৰ দৰে থাকে মাজতে যে তোমাৰ। পাইপ চাইপেদি পুৰা লাইট চাইট দি সজাই দিয় পানী ওলাই থাকে। বুজি পাইছা এই কলাক্ষেত্ৰত যে আছে এাটা মাজতে। অ সেই সেনেকুৱা। এই তাতে ফাউণ্ডেচনৰ আছে ন কেইটামান তাৰে ফাউণ্ডেছনৰ কাম কামত গৈছিলো মানে। আমাৰ কোম্পানী দিছিল এটা কনট্ৰেক্ট দিওঁতে তাতে। অ অয়েল্ডিঙৰ কামত গৈছিলো তাতে। ৱা ৱাৰিঙৰ কামত। ৱাৰিঙৰ লাইটৰ কিবা কিবি সেইবিলাক কামত গৈছিলো তিন দিন মান গৈছিলো তাতে তেতিয়া হোৱাই নাছিলে আৰু ভালকে কাম। চলি আছিল প্ৰডাকচনৰ কাম। এতিয়া বাৰু হৈ গ'ল বঢ়িয়া বনাইছে কিন্তু বহুত টকা সৰজ হৈছে।
তাতে অ মানে মজা বনাইছে ন পুৰা মানে। এতিয়া বৰ্তমান ভাৰতৰ তোমাৰ চাৰি নম্বৰ মানে কি বুলি কয় মানে এয়াৰপৰ্ট আৰু।
ইয়াৰ প্লেটফৰ্ম আৰু এইটো এটা উম।
ৱৰ্লডৰ ভিতৰত দহ নম্বৰ আহে কা এনেুৱ ৱল্ডৰ ভিতৰত নাজান বাৰু। ভাৰৰ ভিতৰত চাৰি নম্বৰৰত আহিব আৰু। এক নম্বৰ টোত বেংলৰ বেংলৰ এয়াৰপৰ্টটো চব হাইটেক এডভানস। আৰু চবত চে বিজি এছ এয়াৰপৰ্ট হল তোমাৰ মুম্বাই। মুম্বাইত হ'ল চবতছে মানে কি বুলি কয় চবতচে বেছিহে হয় আৰু।
বিজি এছ মানে।
হা হা বিজিএছ মানে। এনি টাইম চলি থাকে আৰু এনি টাইম মানে, মানুহ- চানুহ আহিছ চবতে বেছি মানুহ পাবা। চবতচে বেছি প্লেইন তাতে চলি থাকে। তাৰপৰা চব জাগাত যায়। এইটো বি জি এছ বুলি কয় আৰু বি জি এছ চবতচে বিজি এয়াৰপট আৰু।
অহ্, অহ্ আচ্ছা।
অঁ, আৰু আগতে ধৰিলোৱা এই ডুবাই চে ডুবাই যে ডুবাই ডুবাইত যাব কাৰণে তোমাৰ ডাইৰেক্ট ইয়াৰ পৰা ধৰিলোৱা দেলহি যাবে লাগে, দেলহি সেইবাবে তুমি ডুবাই যাব লাগে ন'? এটা আৰু শুনিছো কি ডাইৰেক্ট আমাৰ, ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট ডুবাই ফ্লেইটবোৰ মানে ফ্লাইটকৰো বুলি। সেইয়াই ডুবাই মানে গুৱাহাটীৰ টু ডুবাই, অঁ। উম, তাক আৰু এবাৰ কৈ দিব আৰু মানে তেতিয়া খৰচাটো
ফ্লাইট আছে ন'?
মানে এয়াৰপৰ্ট আছে।
এয়াৰপৰ্ট নহয় মানে প্লেন, প্লেন অ।
অসমৰ প্লেন মানে কি আৰু চব জাগাৰ পৰা অসমত আহে। ধৰিলওক কলকাতাৰ পৰা অসমলে আহে। গোৱাৰ পৰা, এ গোৱাৰ পৰা নাহে। মোৰ ছাৰ এটাই কৈছিল দেল্লীৰ পৰা গোৱা হৈ গৈছে। তাৰপিছত ধৰিলোৱা মুম্ব মুম্বাই পৰা আহে বা দিল্লীৰ পৰা আহে, প্লাছ
থাকে নেকি?
কাউন্টি মানে তোমাৰ আমাৰ কাউন্টি মানে কি আও অসমৰ নিজৰ প্লেনৰ কথা কৈছা যিমান কেইখন অস অসমৰ আৰু মানে অসম ৰাজ্য ৰাজ্যখনৰ কথা কৈছা? নিজৰ প্লেন মানে কি? প্লেনটো তোমাৰ নিজৰ নহয় প্লেনটো এটা কোম্পানী থাকে ন'। যেনেকা আদানিৰ ক 'ফ্লাইট আছে, কাবাৰ ফ্লাইট আছে সি সি যদি ইচ্ছা কৰি ইয়াৰ পৰা তাতে উৰাব, সি তাৰ পৰা তাতে উৰাব। তাৰউপৰি গভৰ্মেণ্টৰো থাকে। মানে কেইখন মানে এনেকুৱা। মানে, আজি-কালিটো মেইনলি প্ৰাইভেটে প্ৰাইভেটে খাই পেলাইছে আৰু হাঁ। চব প্ৰাইভেটে প্ৰাইভাগ কি বুলি কয় আহে এনেকা তাতে মানে চোৱা য'ত বেছি ইনকাম মানুহবিলাকে য'ত বেছি ডিমাণ্ড দিব পাৰে সিমান চ' দেলহীটো বহুত বেছি মানে ডিমাণ্ড। কলকাতা বহুত বেছি ডিমাণ্ড ঠিক আছে। চ' দেলহীৰ আৰু কলকাতা তুমি পাবাই তাতে। আৰু মই দেলহীৰটো কিয় দিব নাজানা আনকি কাৰণ দেলহীৰ পৰা তুমি, আমাৰ এই পৃথ পৃথিৱীৰ যিমান দেশ আছে ন' চব জাগাতে তোমাৰ আৰু মুম্বাইৰ পৰা। দেল্হী আৰু মুম্বাইৰ পৰা পৃথিৱী যিমান জাগা আছে ন' চব জাগাৰ প্লেনে তুমি তাতে পাবা। বুজি পালা?
অঁ, অঁ মানে চব জাগাত গ'লে তোমাৰ দেলহী আৰু মুম্বাইত ৰখিবই।
অ মুম্বাইত তাতে ৰখিবও নহয় তাতে যাব। তাৰপৰা বেলেগ ফ্লাইটত যাব আৰু বুজি পালা? সিইখন ফ্লাইট নাযায়, যিখনত তুমি তুমি ইয়াৰ পৰা গুৱাহাটীলৈ গুৱাহাটীৰ পৰা যিখন তুমি দেলহীলৈ গ'লা। সেই ফ্লাইটখন নযায় আৰু তোমাৰ বেলেগ জেগাত। সি আৰু ৰিটাৰ্ণ উভতি আহিব। তাৰপৰা আৰু ডুবাই যোৱা ফ্লাইট বেলে বেলেগ আছে। বুজি পালা? তাৰপৰা, সিখন ডু মানে দেলহী টো ডুবাই ডুবাই টো দেলহী আৰু তাহাঁতৰ কাৰণে এনেকা আ আ মেইনলী আ প্লেনৰ কোম্পানীবিলাক প্ৰায়ভাগ এতিয়া প্ৰাইভেট কোম্পানীয়ে দিয়া। গভাৰ্মেণ্ট নাইয়ে ক'ব গ'লে। গভাৰ্মেণ্টৰ খালি কি জানা? খিনি তোমাৰ মাটি-চাতি যে আছে এইবিলাক আছে। অ যিখিনি মাটি -চাতি আছে মাটিখিনি য'ত ভাড়া দিব লাগিব। এইবিলাক চব গভাৰ্মেণ্টক দিব লাগিব। বুজি পালা? প্লেনকেইখন থওঁ যে প্লেন--প্লেন থব মেইণ্টেনেছ ৰাখো প্লেন বিলাক। অঁ, সেইবিলাকত ভাড়া দিব লাগে। তাতে তাতে বহুত ভাড়া অ'। আৰু প্লেনৰ কম কম্পানী সেইকাৰণে ইমান সহজত মানুহ প্লেনৰ কম্পানীৰ বহুত বেছি ল'ছটে যায়। প্ৰায়ভাগ প্লেন প্লেনৰ কোম্পানীৰ ল'ছতে মানে থাকে আৰু।
কিয় লচত থাকে জানা প্লেনৰ কোম্পানী বিলাক? মানে ধৰি লোৱা তাহাঁতৰ ইনকামটো হয় ৰো পইচা ৰূপ ৰুপিয়াত হা, আৰু তাহাঁতে কি পইচাটো দিব লাগে ডলাৰত মানে বাইচেন্স যদি এক্সাম্পল এটা দিওঁ তোমাক অ তুমি ইয়াৰ পৰা তুমি যদি ডুবাই যোৱা ইয়াৰ পৰা যদি তুমি আমেৰিকা যোৱা গুৱাহাটীৰ নহয় আৰু। আৰু তুমি দেল্হিৰ পৰা আৰু কৈছোঁ, বা ইয়াৰ পৰাও যদি যোৱা দেলহি দেলহিৰ পৰা এই দেলহিত তাতে যায় কিনে ত পইচা দিব লাগিব ন, পইচাটো তাতে দিব লাগিব মানে মানে তাতেওটো প্লেনখন থাকিব পইচাটোত দিব লাগিব, তাহঁতৰ ইনকামটো কিহত হৈছে পইচাত, অ তাহাঁতে ধৰি লোৱা যেতিয়া ডুবাইত যাই পাব প্লেনখন প্লেনত ততে পইচা দিব লাগিব তাৰে ডুবাই গভাৰমেণ্টক
উম।
বুজি পালা বহুত পইচা দিব লাগে, আৰু তেতিয়া তাতে যেতিয়া দিব তাতে কিহত দিব জানা? ডলাৰত দিব। বুজি পালা? তাহাঁতৰ ইনকামটো কিহত হয় পইচাত হয়। অ ৰূপাই পইচাত হয়, তাহাঁতে যেতিয়া দিব ডলাৰত দিব আৰু
বাহিৰৰ দেশত টো আৰু ৰূপিত নহয় ন অ অ।
অঁ আৰু যিটো ফিউলৰ কষ্ট হয় সেইটোও বহুত বেছি। তেল তেলৰ কষ্টটো আৰু তাত আকো আমাৰ নৰ্মেল পেট্ৰল ডিজেল নহয়, তাহাঁতৰ কাৰণে বেলেগ এটা থাকে। সেই বহুত বেছি এক্সপেন, মানে সেইটো কাৰণে বহুত কোম্পানী ত লছ তে থাকে সেই কেনে, মানে কি বুলি বহুত কোম্পানী বন্ধও হৈছে তোমাৰ। মানে এনেকুৱা টাইপৰ।
মানে তাৰে হেৰি আৰু ডাইৰেক্ট কোম্পানী নাথাকে আৰু মানে তোমাৰ শ্বেয়াৰ টাইপত থাকে শ্বেয়াৰ। কিনে কেনেকুৱা টাইপত চাগে ন? শ্বেয়াৰ কিনি ইনভেষ্ট মানে শ্বেয়াৰ থাকে চাগে বহুত কেইটা আৰু। ত' তাৰে শ্বেয়াৰ কিনি সেইবিলাকত ইনভেষ্ট কৰে, মানে বেলেগ বেলেগ যিকোনো কোম্পানী আৰু।
মালিকতো থাকে মালিকৰ ভিতৰত যোন বিলাকে ইনভেষ্টাৰ ইনভেষ্ট কৰে পইচা
সেইটোৱেতো মালিকটো বেলেগ মালিকতো বেলেগ তাৰপিছত মালিকৰ তোমাৰ শ্বেয়াৰ্চ বিলাক থাকে, মালিকে মালিকৰ পৰা শ্বেয়াৰ্চ বিলাক বেলেগে কিনি ইনভেষ্ট কৰে। ত কেনকে চলাই থাকে ন?
মানে ইনভেষ্টৰ থাকে পইচা লাগাই বহুতে। সেই যেতিয়া লাগাই তেতিয়া তাহাঁতে শ্বেয়াৰ লয় শ্বেয়াৰ লয়, বুজি পাইছা বস্তুটো? এনেকুৱা টাইপৰ বস্তু আৰু তোমাৰ।
বুজি পাইছোঁ সেই